হেল্ল'।
ক'ত?
এয়া লখিমপুৰতে আছোঁ তই?
মই ইয়াতেই কাইলে আমি যাম গে।
অ অ।
উম সেইটো কাইলৈ লাষ্ট দুশ বাৰটা আছে সটো পুতি একেবাৰে নাযাওঁ মানে চাৰিদিন মানলৈহে যামগৈ।
তাৰ পৰা আকৌ আহিব লাগিব ইয়াতে চটল হ'লে। উম। ছয় তাৰিখৰ পৰা সাত তাৰিখে লখিমপুৰ যাম মই ফোন ল'ম বোলো। নহয় কেম কাইলে ভাঙিব, আৰে কেম কাইলে ভাঙিব। কিন্তু ইয়াত চাৰি পাঁচ দিন মানৰ পিছতহে আকৌ ক ষ্টাত কৰিব পৰা হ'ব। সেইটো কৈছো।
উম।
লখিমপুৰ মই যাম, হয় ছয় তাৰিখে যাম নহয় সাত তাৰিখে যাম, আঠ তাৰিখে কাম আছে। ঐ সাত তাৰিখে
অ সাত তাৰিখে কাম আছে। মই লখিমপুৰ ছয় তাৰিখে যাম।
মই আকৌ টাইম সঠিক টাইমতটো দি দিব নোৱাৰো নহয়, কাই মই গৈ মেলিহে গম পাব লাগিব।
সেইটোৱে তই কনফাৰ্ম, তই কনফাৰ্ম কৰিল। তই যদি সাত তাৰিখলৈকে ন, তেতিাতো ভালেই সাত তাৰিখে মই পিছলাৰ পৰা কাম কৰি একেবাৰে পইচাতিলৈ আঠ তাৰিখে যাম মানে।
সেইটো কথাই কৈছো। সেইটো কি বুলি কয়, এনেই নহলে মই এতিয়া যোৱাত আপত্তি সেই পিছত এ কি ক'ম বুলি ভাবিছিলো? তই যেতিয়া ফ্ৰী হ সেই তেতিয়ো যাব লাগিব- বিধা হ'ব না।
সেইটোৱে অ।
সেইটো কথা হৈছে। নহ'লে এইটো কি বুলি কয় গ'লোহেঁতেন মই আগতাকে এতিয়া গৈ লাভ নাই নহয়। এনেও কাম কাইলৈ ইয়াত সেই ৰাতিপুৱা আমি যিমান মানহ পুতিম, পাছত ৰঞ্জিত খত আহিব কেম উঠাবৈ।
তাৰপিছতহে কি হৈ গম পোৱা যাব।
ভাত খাই ভাত-ভাত খালি নে নাই? খালো। তই?
খালো খালো হাৰে তাছ খেলি আছিলো তাৰপা সেই এইটো কি বুলি কয় এতিয়া এই কিবা চাইটা চাবলে আহিছো কামৰ। ক'ত বাঁহ পুতিব লাগিব জোখ চোখ লৈ পেলাই, ছাইডটো চাই হেৰি এইটো কি বুলি কয়। আজৰি হৈ লব লাগিব। ইয়াত কাম চলি আছে মানে, বেগ্ৰুণ্ডত চাউ শুনিছানে?
আহ শুনিছো।
অ অ এই বেছি সময় পাতিবও নোৱাৰিম মানে সেই পালোহিয়ে জেগা। মই আকৌ তোলৈ ফোন কৰিম।
অ মই অল এতিয়া মই এতিয়া ফোনটো অলপ
তই দি ল মই কাম-চাম চাই জেগা-চেগা চাই আজৰি হ'লে টাইম লাগিব। টো।
উম।
তেতিয়া মই মানে হেৰি কৰিম এইটো কি বুলি কয়? আহ তেতিয়া মই তোলে ফোন কৰি দিম, মই যেতিয়া আজৰি হওঁ। হ'ব নেকি নো?
হ'ব তেতিয়া।
অ ৰ ৰ হে মই পোৱাহি নাই অকমান সময় অকৌ লাগিব।
উম নহ তইহে কৈছ পালোহি বুলি, মই সেইটো কাৰণে মই কোৱা নাই হ'ব বুলি।
অঁ অঁ নহয় মই অকণমানটো পাহৰি অকণমান দূৰ আছে সেইখিনি পোৱাৰ পিছতহে
উম উম।
ক'ত আছ কি এতিয়া তালৈ মাতি ব'লা হেল্ল'।
অহ
অ', হেৰি কৈছা সেইটো কি বুলি কয়
মাতটো ভাগি আহিছে।
হা উম শুনি আছো ক অ', এই
মাতটো ভাগি আহিছে অ', অহ হেল্ল'।
অ', শুনি আছোঁ শুনি আছোঁ।
উ
আজৰি কেইটা
আজৰি দহ পোন্ধৰ মিনিটৰ পিছত আজৰি হম। দহ পোন্ধৰ বিশছ মিনিটৰ পিছত আজৰি হম।
উম।
বা নদীখন ৰাজবাৰী ফালে সেইটো বাঁহ অলপ পুতিব লাগে। তালৈ যাব লাগে তাত দেখাব মানে কোনখিনি কৰিব লাগে। সেই তালেকে আহি আছোঁ।
উম, উম।
দেখ কথা তই যিমান পাৰা বিশ ত্ৰিশ মিনিট চাৰ্জ দে। তাৰাপা মই তোলৈ ফোন কৰিম নহয় তাৰ পা মই আজি
উম।
ফুল চাৰ্জত
হ'ব মই এতিয়া ফোন চাৰ্জতে দিম চাৰ্জ মই মাত একো শুনা নাই সে মাত একো শুনা নাই মই সেই মেচিনটো
হেল্ল' হ'ব দে।